হেল্ল'? শুনিছা?
অ, মই শুনিছ
এনেই আছো তুমি? উম।
এ খিৰকী ওচৰতে বহি আছোঁ।
অ কিয়?
তথা পিছে তেনেকুৱা বৰষুনত
উম। উম। ঘৰত থকা ন পাৰিলাহেঁতেন নিজে বনাই পেলাই খাব। ঘৰত থকাহেঁতেন বোলো পাৰিলাহেঁতেন নিজে বনাই খাব।
অ, সেইটো হয়।
উ।
মই দুদিন ওলাই ও গ'লো তথাপিতো মই একো এটা বস্তু দুত পানি নথলো জানা নে? এই পৰীক্ষা কেইদিন কিবা খাবলৈ মন যায় ন? হেল্ল'?
এ
শুনিছা? হেল্ল'?
অমজায় বোলো।
হেল্ল'?
হেল্ল'?
অ শুনিছা নাই?
অ, ঠিক আছো।
তোমাৰ মাতটো কমকে আহিছে।
এতিয়া?
এতিয়াও কমকে আহিছে কিবা- কিবা কৈ আছা নেকি?
কৰি কি কো মালাছুো কৰি আুনি আিবা কামোন
মাততো ভালকে অহা নাই বোলো, মোবাইলটোৰ ওচৰত লোৱা ন।
অ লৈছোঁ।
হেল্ল'।
অ।
হেডফোন লগাই আছা নি? হা?
শুনিছা?
অ, হেডফোন লগা
অ, হেডফোন লগাই আছিলা নেকি? অ।
উম সেইকাৰণে। আৰু হেৰি অ, ওলাই গ'লো একো এটা অনা নহলে কাৰণে। পৰীক্ষা মোৰ মানে এনেকুৱা পৰীক্ষা চৰীক্ষা থাকিলে কিবা খাই খাই পঢ়ি মোৰ ভাল লাগে কিন্তু মই এতিয়া একো কষ্টয় নাই মই তাৰমানে সেইদিনাখন যে মই আছো। পেকেট আৰু এ কেক এটা আনি ডনাল্ এটা তেনেকে আনি থৈছো বুলি যে কৈছিলো
অ।
সেমাৰ কালি খালো।
অ।
কিন্তু এতিয়া তিন দিন খাবলৈ বস্তু এ নাই।
তাকে আৰু পঢ়ি থকা সময়ত বোলো বস্তু কিবা খাই থাকিলে মনতটো বহি থাকে।
অ, সেইটোৱেইটো।
এতিয়া ঘৰত উ ঘৰত হলে ঘৰত তোমাৰ কিবা কিবি মাহঁতে বনাই মেলি দি থাকে।
মোৰতো আমাৰ মায়ে যদি আমি পঢ়ি থাকো
উম।
একদম ইটো সিটো বনাইে থাকিব এনে।
অ।
আমাৰ পঢ়ি থাকিলে ভাল পায় মানে তেতিয়া যি খাওঁ বুলি ক সেইটো বস্তু আনিও দিব। দোকানৰ পৰাও আনি দিব লগতে আৰু তাৰ মানে বনাই দিব নিজে। এ এ বগৰ কি বনাব গৈ এবাৰ গৈ পাৰিলে মেগী বনাব আকৌ গৈ মেলি পাৰিলে। কিয় পিঠা চিঠা বনাব তেনেকে।
অ।
তণে মায়ে জানে ন, সেনেকে পহি থাকিলে হেৰি কৰি ভাল লাগে বুলি তাৰমানে তেনেকে মন বহে বুলি তেতিয়া মায়ে মানে সেইবিলাক বস্তুনেকে আ আনি আনি বনাই মনাই এতিয়া ইয়াত নো কোনে নো মোক তেনেকে বনাই খোৱাাব।
সেইটোৱে।
আকৌ জ হড টাইম মইতিয়া পঢ়ি থাকো আমাৰ তেতিয়া আমায় ঘৰতে ক্লাউড কিটচেন এটা ষ্টাৰ্ট কৰিছিলে।
গম পোৱা চাগে ন?
অ।
সেই তেতিয়া আমাৰ মায়ে এই আমৈ পৰা আমৈ বাৰু বেছি ভাল। মোৰ কাৰনে ফ্ৰীকে দিলে হা। তাইচন আহ ফী ফ্রীকে নিদিয়া দিনাখনো মায়ে সেই মাহঁতে কিবা কিবি আনিয়ে থাকিলে আৰু আমাৰ আমৈ আমাৰ কাৰণে বুলি ক'লে ময়দা - চয়দা নিদিয়াকে আটা দি হেল্ডিকে বনাই দিয়ে ন।
অ।
আৰু বেছিভাগ আমৈ পইচা নললে মায়েহে জুৰ জবজ দিলে। কেতিয়াবা লৈছিলে।
তাৰমানে মাকহতৰ মৰমতো বেলেগে ন।
উম সেইটোৱে, এমান বি যাম উম এবাৰ পিজ্জাও আমৈ দি পঠাইছিলে।
কিমান যত্ন লয়।
অ সেইটো হয়। উ মালে আপুনি ফোন কৰিছিলো জানো কি হল পাই? ফুনে ৰিচিভ ন কৰিলে কাটি দিলে ফোনটো।
উম।
এ কালি কথাটো কিনো হয় গম লব আছিলে?
তাকে বালে
গাঁৱলে, হা!
বালে ফোন কৰিছিলা?
নাই কৰা তাইও ভালকে এনেও গম নাপাব জানো আৰু তাই মাহীহতৰ ঘৰতে আছে ন। হে দিষ্টাব দিব মন নাযায়।
অহ অ।
এতিয়া অলপ মাল মাইছে বলে হ পাইতি।
হে। অ।
আৰু তুমি এতিয়া কি কৰিছা?
মই তোমাৰ এই কাপোৰ অলপ হৈছিলে।
অ।
কাপোৰ খিনি ধুলো। তাৰপা তোমাৰ নহয় নহয়।
গুৱাহাটীৰে আকৌ কি পিন্ধি আহিম বুলি ভাবিছা ইয়ালে হাফপেণ্ট পিন্ধি গুচি আহাটো। অথনি কৈ আছিলা যে হেল্ল'? হেল্ল'? হেল্ল'! তোমাৰ মাততো অহা নাই? হেল্ল'?